হেল্ল'।
অ', শুনিছা? অ', শুনিছো দিয়া উম। কি কৰিছা?
মই এনেই বহি আছো, তুমি?
ময়ো গাটো ধুই আহিছো বহিছোহি অলপমান গৰম লাগিছে যে ফেনৰ তলতে বোলো অলপ বহি লওঁ।
অ'।
পিছে, খোৱা বোৱা কৰিলা?
খোৱা-বোৱা মানে ৰাতিপুৱা খালো এতিয়া দুপৰীয়া আকৌ খাম। দেৰিকে খাম।
উম, উম।
তুমি খালানে?
মই খালো, ভাত কেইটামানকে খালো।
অ'।
উম।
বাকী ঘৰ সকলোৰে ভাল?
ভালেই দিয়া, তোমালোকৰ ভাল?
ভালেই।
উম।
বাকী আজি দিনটো কেনেকে পাৰ কৰিম বুলি ভাবিছা? আধা, আধা বেলাতো গ'লেই বাৰু।
অ', আধা বেলা হ'লেই দিনতটো আৰু এনেই অ', অ', আধা বেলা গ'লেই দিনটো আৰু তেনেকে কিতাপ চিতাপ পঢ়ি কৰি মোবাইলতে অলপমান এ শাস্ত্ৰৰ কথা শুনি কৰি। তেনেকেই আজি কটাম বুলি ভাবিছো। ৰাতিপুৱাৰ পৰা অলমান মই ভিডিঅ'জ বোৰে চাই আছো মোবাইলতে।
ৰাতিপুৱা সময়ত যে বৰ ভাল লাগে ধৰ্মৰ কথা কিছুমান শুনি মই বৰ ভাল পাওঁ।
মহাভাৰত ৰামায়ণ তাৰ পিছত শ্ৰীকৃষ্ণৰ লীলাবোৰ তাকে অলপমান চাই আছো আৰু।
মহাভাৰতখনন আকৌ পঢ়িব লাগিব এতিয়া ৰামায়ন খনতো আমি পঢ়া হয়য়ে বাৰু। চোৱাও হয়। যে ৰামায়নখন আ আচলতে বুজিয়ে যাওঁ। মহাভাৰত খন মানে অকণমান ভালকৈ ইণ্টাৰেষ্ট দি পেলাই পঢ়িব লগা হয়।
মই আকৌ ৰামায়ণতকে মহাভাৰতখনহে বেছি গুৰুত্ব দিওঁ। উম। অ', ৰামায়ণখনো মই ভাল পাওঁ যেনিবা।
অ'।
কিন্তু মহাভাৰত বেছিকে মানে চোৱা যায় আৰু।
অ', সৰুতে চাইছিলো বাকী তেনেকে পঢ়া মই যে একদম কমপ্লিটলি পঢ়া নাই মানে মই আচলতে পঢ়িছো। উম মহাভাৰতৰ কথা কৈছো কিন্তু মহাভাৰতখন মানে তেনেকে পঢ়া নাই
উম উম এনেকেই য ৰামায়নত যে সীতা মাক আঁ মানে মই দুটা কাহানী শুনো হা এটা কয় এ মানে জনক ৰজাই যে খেতি কৰোতে এবাৰ কৈ মানে কণীৰ ভিতৰত পাইছিলে আকৌ এবাৰ বোলে এনেই মাটি খোতে মাটিৰ মাজতে পাইছিলে মই সেইটো আজিলৈকে কনফিউজনতেই থাকিলো
এইটো কথা ময়ো ভালকে নাজানো দেই
আছিলে মই সেইটো আজিলৈকে মানে কনফিউজনতেই থাকিলো
কিছুমান কথিতও প্ৰচাৰ হয় জানানে লিখিতটো ভালকে শুদ্ধকে আচলতে আমি সংস্কৃতৰখন ভালকে যদি ৰামায়ণখন পঢ়ো তেতিয়া হয়তো থাকিবও পাৰে নাথাকিবও পাৰে ক'ত ঠিত নলি কিন্তু এই কথাটো মই কিন্তু নাজানো জানো ভাল কে
উম তাকে মানে মহৰ্ষি বাল্মিকিয়ীয়ে মানে যিখন লিখিছে
উম বাল্মিকী আদিকানণ্ড বুলিও কোৱা হয় নহয় অ বাল্মিকক আচলতে আদি কবি বুলি কোৱা হয়
অ অ আদিকবি আদি কবি বুলি মই নাজানো দেই ইমান সেইটো কিন্তু সঁচা কথা তেওঁ কি বুলি কয় সেইযায়
চৈধ্যয় বছৰ বনবাস খতিছিল আৰু সীতা আৰু ৰামে লক্ষ্মণে লগতে
আগৰ দিনবোৰ কেনেকুৱা আছিল ন এ মানে চৈধ্যয় বছ এইটো ধেমালি নে কোৱাচোন আমিও নোৱাৰো দেই
অ দিৱালীটো আচলতে সে যেতিয়া ৰামে আৰু তাহতি যেতিয়া বনবাস চৈধ্য বছৰ বনবাস সমাপ্ত কৰি পেলাই অযোধ্যালৈ ঘূৰি আহিছিলে তেতিয়াই এইটো আনন্দ উৎসৱ দিৱালীটো ভাৰতত
অ মনাইছিলে এইটো দুটা কা মানে কাৰণত কৰা বুলি কয় দেই দেৱালীটো মই জনামতে আৰু এটা মানে যেনেকে সীতামা ৰাম এনেকৈ তেওঁলোক আহিছিলে অযোধ্যালৈ ঘূৰি তেতিয়া মানে উম সেইটো কাৰণে কৰা বুলি কয় আৰু এটা কয় আমাৰ এইয়া সাগৰ মন্থন যে কৰিছিলে
উম উম গম পাইছো অমৃত ওলাইছিলে যে উম
তেতিয়া মানে চবটো ওলালে শেষতহে গৈ লৈ পেলাই লক্ষ্মী মা ওলালে লক্ষ্মীমা যেতিয়া ওলাইছিল তেতিয়া এতিয়া ধনে ধানে যে এতিয়া একদম পুৰা হেৰি হ'ল লক্ষ্মী মা আহাৰ আগতেতো আকাল হৈ গৈছিল অলপ। দিন তেতিয়াহে বোলে একদম মানে চাকি বাতি লগাই কাৰণ দেৱালীৰ আগদিনা খনযে ধনতিৰজ বুলি যে
অ' হয় অ'।
সেই ধনটিৰাচৰ দিনাখনেই বোলে লখ মীমা সাগৰ মন্থনৰ পৰা ওলাইছিলে।
অ এইটো কথা কিন্তু মই নাজানো বাৰু।
অ লক্ষ্মী মা মানে সাগৰ মন্থনৰ পৰা ওলাইছিল কাৰণে ধনতিৰজ বুলি মানা যায় মানে।
আৰু ধনতিৰাজ দিনাখনতো সোণৰ বস্তু বা সোণৰ নহলেও
কিনিব লাগে অ'। মানে ঝাৰু হওক অ নাইবা মানে যিকোনো আৰু লোখ মানে এ আই - আই বস্তু কিবা এটা কিনিব লাগে আৰু।
অ' সেইটো হয়।
সেইটোয়ে তাক মানে কিছুমান ভালো লাগে আমাৰ নীতি নিয়ম বোৰ কাৰণ আমাৰ নীতি নিয়ম বোৰ বাহিৰৰ দেশতো আজিকালি অ মানে লয় আৰ
ৰামায়ণতো বহুত শ্লোকো আছে। চৌবিশ হাজাৰ মান চাগে শ্লোকে আছে আৰু তাতো কাণ্ডত বিভক্ ৰামায়ণখন।
অ' মই ইমানকৈ বাৰু নাজানো শ্লোক খিনিৰ কথা জানো কিন্তু কাণ্ড যে বিভক্ত সেইখিনি মই না
উম। ৰামায়ণত সাতটা কাণ্ড আছে।
তুমি জানানে কি কি কাণ্ড আছে?
কাণ্ড কেইটাৰ নাম নাজানো বাৰু।
উম উম।
অ' আদিকান্ড আৰু কিবা কিবি আছিলে নহয়।
অই সেইকেইটা শুনিছো মানে সৰুতে শুনা যে আমি পাহৰিয়ে গলো সেইকাৰণে মইয়ো পাহৰি গলো।
মই জানিছিলো ৰবা মই মনত পৰিব।
অ' অ'।
এ আদিকাণ্ড খিনি নহয় চাগে।
উম উম।
কিবা কিবি আছি - কিবা আছিল সাতটা কাণ্ড। পাহৰিলোৱে।
অ এনেই
পঢ়ি থকা নহয় যে বস্তুবোৰ আলোচনা কৰা নহয় আচলতে
হয় দিয়া। আজিকালি আৰু ক'ত এইবোৰ আলোচনা ল'ৰা ছোৱালীয়ে নকৰেই অ বেলেগ, বেলেগ বেলেগ মানে কি টপিকচ্ বোৰ আলোচনা কৰে ভগৱান জানে আৰু কিবা কিবি। চিনেমাবোৰ আজিকালি নতুন নতুন ওলোৱা একচন মুভি এইবোৰহে ব
চাব মন নাযায় কিছুমান জীৱনৰ ওপৰত মানে প্ৰভাৱ পেলায় চিনেমা আৰু ইমান ক্ৰিটিকেল কে দেখা খাই মই সেই বস্তুটোৱে বেয়া পাওঁ
সেইটোৱে আৰু যে কিছুমানে কয় আহ ৰাৱন বোলে এ ৰাৱণৰ জীয়েকে বোলে সীতা
হেই
উম
কথিত চাগে দেই
অ কথিত বুলিয়ে অ কথিত হিচাপতে শুনিছো বাৰু কিন্তু সেইটোোৱে বেছি মানে আচল পাপ হৈ যায় আৰু আগৰ দিনত আৰু কেনেকুৱা হয় মন্ত্ৰ মাতিলেে ল'ৰা ছোৱালী পোৱা নিচিনা নহয় জানো ঠিক তেনেকে মানে ৰাৱণে মানে হাঁহ উ ৰাজহাঁহ এজনী চাইছিলে বোলে ৰাজহাঁহজনী চাওঁতে মানে ৰাৱণৰ মোহিত হৈ গল আৰু সেই মোহিতৰ জৰিয়তে মানে চকুত চাৱনিতে মানে আৰু যি কণীটো মানে পাৰিলে আৰু হাঁহজনী সেইটোতে বোলে মানে সীতা মা জন্ম পালে
উম হম একদম কথিত হব লিখিত মই পোৱা নাই আজিলৈকে
এবাৰহে শুনিছো আৰু দেই এইটো ভিডিঅ' এটাত পাইছিলোঁ
অ ভিডিঅ' বোৰ আজিকালি চচিয়েল মিডিয়াত বিভিন্ন ধৰণৰ কি তোমাৰ মানে এআই যেতিয়া পৰা ওলালে নহয় সাংঘাতিক মানে কি বনাই দিয়ে তুমি নিজে ধৰিব নোৱাৰা আৰু বহুত কথিত ভুৱা মানে মানুহৰ দচটা সকলোৰে মুখে মুখে বেলেগ বেলেগ
হয় দিয়া কিন্তু মোৰ হিচাপত যিহেতু মানে ধৰতী মানে পৃথিৱী মাৰ সন্তান বুলি কয় ন সীতা মাক পৃথিৱী মাৰ সন্তানৰ নিচিনাই লাগে মোৰ কাৰণ পৃথিৱীমাই তেওঁক হেই কৈছে যে ভগৱানৰ আগতেতো মাক দেউতাক নাথাকে ন
উম মানে আহ যেতিয়া ৰামে যেতিয়া তেওঁক সন্দেহ কৰিছিলে ৰ ল'ব কুশ জন্মৰ পাছত
উম উম
তেতিয়াতো তাই মাটি ফালি ধৰিত্ৰীমাৰ বুকুতে সোমাই গ'ল
উম উম সেইটোৱে একদম ধৰিত্ৰী মায়ে লৈ যায় তাকে মই ভাবো ন আগৰ দিনত কেনেকুৱা কথাবিলাক ধৰিত্ৰী মায়ে মাটি ফালি নিজে লৈ যাব পা আজিকালি তুমি পাৰিবা
কলি যোগ এয়া কেনেকে সম্ভৱ হ'ব এতিয়া কোৱাচোন
সেইটোৱে কিন্তু কিছুমান বোলে কথাত মানে কোৱা যায় আৰু এ ৰাৱণ আৰু ম মডু দৰি মণ্ডু দৰিটো ৰাৱণৰ ঘনীয়েক হয় তেওঁলোক মানে এটা বোলে হেৰি ভৱিষ্যত ভনী এক হয় ভণ্টি ভণ্টি কোন ভনীয়েক হয় এতিয়া মডু দৰি ৱাইফ হয় মানে
অ ঘৈণীয়েক অ
উম তাৰিছত এনেই বোলে হেৰি আহ ভৱিষ্যতবাণী কৰিছিলে ৰাৱণৰ প্ৰথমটো সন্তানেই বোলে মৃত্যু হব কাৰণ হব তেতিয়া মানে ৰাৱণৰ যেতিয়া মডু দৰি পৰা জন্ম পালে ছোৱালীজনী তেতিয়া বোলে মাটিত পুতি দিলে মৰি যাবলৈ আৰু তেতিয়া বোলে জনক ৰজাই মানে মাটি খানোতে তেতিয়াতো আকাল আহিছিলে হয় জনক ৰজাৰ এ দেশত তেতিয়া মানে তেখেতে নিজে যে ৰথ লৈছিল হাতটা মই খানিম বুলি তেতিয়া বোলে আৰু আমাক পাইছিলে আৰু নিজৰ জীয়েককে যে চকু দি পেলাই যে অপহৰণ কৰিলে সেইটোৱে মানে মহাপাপ হ'ল আৰু কাৰণ ৰাৱণেও নাজানে যে তেওঁৱে ছোৱালী সেনেকে বুলি কয় আৰু
অ এইটো কথা কিন্তু গম নাপাওঁ মই মোৰ কাৰণে একেবাৰে ন নতুন হৈছে এই কথাটো
অ অ ময়ো মানে এইটো কথা শুনিছোহে মই এইটো গুগলত বাৰু থাকেই বাৰু
উম বিভিন্ন ধৰণৰ ওলাই অ এতিয়া কথিত মানে
উম মানে একেবাৰে ৰামায়ণখন পঢ়িলেহে গম প
উম হে
আমাৰ বাল্মিকি যিয়ে যি লিখিত হৈ গৈছে আৰু
অ
হয় দিয়া
পৰিলে দিয়া
উম
বাল কান্ড অ কন্য কাণ্ড কিচকিন্ধা কাণ্ড এইকেইটাই আছিলে উত্তৰাখণ্ড মনত পৰিছেনে
নাই নাই মই গম নাপাও দেই কাণ্ডগেইটাৰ বিষয়ে মই বিশেষ মোৰ মানে নাই একো।
অঁ
এইকেইটা চাগে কান্দকেইটা মানে কি হ'ব তেখেতে কোনটো টাইমত কি কৰিছিলে আৰু মানে বিয়া পাতা উম বনবাসত যোৱা গোটেইখিনি
হ'ব নহ তেন্তে।
অ ঠিক আছে দিয়া। নহ'লে হা অ